হেল্ল'
শুনিছনে? উম, কাম এটা লগাই লৈছো
অ সবা কৰিলি?
অহ কৰিলো
হয়
ত খালি
ন উম মৰম পৰিছে আৰু
অহ
কি বনালি?
ডালি বনালো।
পানী ভাত খাবি এতিয়া গৰমত। পানী ভাত খাবি গৰমত
অ পানী দিয়া ভাত খোৱা যায় কেতিয়াবা উ
পইতা ভাত। উম ভাল লাগে খালে আকৌ গৰম দিনত খাবলে মানে অকণ
দিওঁ পানী
উম
থৈ দিওঁ ৰাতিপুৱাই তেতিয়া দুপৰীয়া খাওঁ
অ ৰাতিয়ে দিলে অলপ বেছি হেৰি হৈ যায় ন ভাতটো
মানে ভাঙি যোৱা নিচিনা হৈ যায়গৈ মানে ৰাতি ভাত খিনি তেনেকে থৈ দিব লাগে ৰাতি পুৱা ঠাণ্ডা হৈ থাকে নহয় তেতিয়া পানী ঢালি দিব গৰমে গৰমে পানী দি দি হেল্ল' ভাতখিনি ঢিলা ঢিলা নিচিনা হৈ যায়গৈ
অ ভঙি যায় অ মই টো ইমান বেয়া নাপাওঁ একে বেছি কেতিয়াবা বেছি টেঙা নিচিনা হোৱাটো ভাল নালাগে মানে অকনমান যে টেঙা এটা হয় মই ইমান বেয়া খালি মই অলপ ভাজি পিতিকা এইবোৰ জুটি টো অকণ বেছি
আহ
উম দালি ভাজি
অ পানী দিয়া ভাতৰ লগত যে হেৰি খাব লাগে
কি বুট অ মাহৰ গৰাটো যে
খাও নে তহঁতে
এইফালে নাই মানে কলা মাহটো মানে কি অনা নহয় যে তাৰপিছত এবাৰ মানে এইটো নগাওঁ চাইডৰ পৰা অনা হৈছিলে এতিয়া নাই বহুত
ঘোঁৰা কিনিলেও পায় নহয় কিন্তু সেইহোপাত মিক্স থাকে
তাতকে মাহটো কিনি আনি কি শুকুৱাই লব লাগে ন নে এনেই হেৰি ভাজি ল'ব লাগে
অকণমান ভাজি গোটাই গোটাই হেৰি কৰি নহয় হয় দলি নহয় হয় আৰু গোটা মাহকেইটা অকণমান তাৰপিছত ভাজি লৈ হেৰি কৰিব লাগে ইয়াৰ খুন্দিব লাগে ঢেঁকীৰ
আহ আচ্ছা
দলি পেলাই ভাজিলে হেৰি হয় গুৰমানে সৰু সৰু খিনি দৈ যায়গৈ তেতিয়া বেয়া লাগে তেতিয়া লাগে
উম উম তেনেকে মানে তহ কিনি আন ন গোটাটো
অ গোটা কিনি আনো এবাৰ আমি কৈছিলো আহ ঢেঁকীত এবাৰ আমি কৈছিলো ছিলো তাৰপিছত ইমান গৰু সোপা এৰি দিয়ে বৰ হে
কি কৰিছিলি
অ গাঁৱৰ গৰু সোপাই এৰি দিয়ে যে
এই বহুত আমাৰ ইয়াত গৰু ছাগলী অ গৰু ছাগলী ইয়াতো আমাৰ মানে বহুত দিগদাৰ হয় কিবা এটা ৰুবলৈও
উম গৰু ছাগলী সোপা এৰিয়ে দিয়ে যে
অ জেউৰা জেউৰা দিও বাও তথাপিও মানে
কঠীয়াা পেলাইছিলে কঠীয়াা খালেহি নহয় গৰুৱে আহি বান্ধি থৈ দিলে দু দুটা পোৱালি এটা নিলেহি এটাগে নিনিলেহি ৰাতিটো থাকিলেহি পিছদিনাহে ৰাতিপুৱা নিচেহি
গোটেই ৰাতি খায়ে থাকিলে মানে
গোটেই ৰাতি ৰ আকৌ একে ঘৰ ভিতৰত সোমাই থৈ দিলে
অ
নহলে আকৌ চোৰটো আহি ওলাই যদি লৈ যাহি ওলো তাকে মানে পহৰা দিব লগা হে হৈছে
হয় দে ঘৰলে যোৱা অ এৰাল এৰাল দিবলৈ মানে খেতি বাতি পৰা দিনকেইটাত মানে হেইগেটা এনে এনে থৈ দিয়ক মানে বেয়া নালাগে কিন্তু ইমান কষ্ট কৰি কৰা হয় ন সেইটো সেইকেইটা দিন অকন এৰাল দি থব লাগে
কিছুমান মানুহগে বহুত কিবা ধৰণে
কাম বনা আজৰি হলি
আহ খাই বৈ ধুই পখালি আজৰি হয় চাদৰ খন বোলো এটা চাইদ দহি গাঠি সম্পূৰ্ণ হল
অ'। নিজৰ নে?
নিজৰ নহয়, আমাৰ বোৱাৰীজনী। মা আহিছিলে মাহ হাতত দিপ পতালে চিলাই দিবলে।
অ'।
হেই মেলাত গ'লে তেতিয়া লৈ যাম।
মো কাপো এযো ফেব্ৰিক কই আছিলো নহয় উ ফটো, পা-ফটো দেখি আছিলে নেকি এদিন। মেখেলা খন দিছিলো যে তাপিছত এতিয়া মেখেলা খন হ'ল খালি এ চাদৰখন মানে এ এটা চাইদ মানে-এটা চাইদ গোটেই খিনি হ'ল আৰু গোটেই আঁকি হ'ল। তাপিছ আও এটা চাইদ আ আঁকিব আছো তাপিছত আৰু মানে কালাৰ কৰা হোৱাই নাই। আকৌ হেয়া ফেবিক ফেব্ৰিকটো কৰিব লাগিব আৰু। গোটেই জোৰ হ'লে আকৌ দহিছ দহি কয়ে।
ইঅ।
তেতিয়াহে ভাল লাগিব।
ভালে।
দহি সূতা সোপাও এতিয়া যে বহুত দাম। হছে।
অ' বহুত দাম ন? এতিয়া এই দামীটোতো কিনিলে চাগে হেটো কিমান লয় জানো ষাঠি টকামান যে লয় এটা ডাঙৰ
এনে, এনেই আগতে উম।
পঁচিশ টকা, ত্ৰিশ টকা লৈ নেচা তাপিছত এই অলপতে আনোতে হেইকে লৈছে, চল্লিশ টকাকে লৈছে নেচা। এনেচা এখনহে হয়, অকমানহে ৰখে।
অ'। এ বেলেগ' কইবলৈ অকণ দিগদাৰ হয় তেতিয়া আৰু।
উম দাম বেছ ছি হ'লে। সেটো হেই নিদিয়ে যে হয়।
ইয়াত অকণ দিগদাৰ হয় মো আনি দিয়া মানুহ নাথাকে যে। উ কেইবাযোৰ একে আনিলো। আহ দহি গাঠাই নাই।
উম
তাৰ পৰা আহিলে। টাউনখন দূৰ হয়। যাব লাগে যে, ত্ৰিশ টকামান লৈ‌ ভাড়া।
ওচৰত ওচৰত দোকান
ওচৰত তেনেকুৱা সূতা দোকান মানে নাই, আজিকালি খুলিছে বাৰু যিটি মানে সূতাটো নাই চাগে মই তেনেকে বিচৰাও নাই বাৰু।
অহ
অকণমান যাব লাগে চাৰিআলি লৈকে কি থিক পাবও পাৰে মই বিচৰা নাই ধৰাও নাই টাউন গলে আনো আনি থওঁ আৰু যি যি লাগে
অহ
আকৌ গলে আনি থব লাগিব ফেব্ৰিকৰ ৰং
মোৰ চাদৰ এখন আছে ফেব্ৰিক কৰিবলৈ বস্তুবিলাক আকৌ গোটাই ল'ব লাগে যে প্ৰথমে হয়।
প্ৰথম এনে হেৰি কৰি ল নে প্ৰথম সুতা খিনি বান্ধি লনে
কিহৰ
দহি গাঠোতে যে সূতা খিনি বান্ধি লনে নে
এটা এটাকে কৰি যাওঁ
অহ মানে সূতাটো প্ৰথম হেৰি কৰি ল তাৰপিছত আকৌ বাতি
অহ মই একেডালে কৰো বেজিয়েদি অহ বেজিত সূতা ভৰাই লওঁ ছিঙি ছিঙি এই কিছুমানে যে প্ৰথম প্ৰথমে সূতাখিন লগাই লগাই
উম। মই আকৌ হেৰি কৰিম মই মানে প্ৰথম গোটেই হেৰিত আছে পাৰি কেইটাত মানে সেই সূতা দি বান্ধি সূতাটো বান্ধি ল গাঠি দিলো তাৰপিছত পাছতহে আকৌ মানে সূতাটো গাঁঠি দি দি যাওঁ
অহ গাঁঠি দিব অসুবিধা নহয় নে?
নহয় নহয়।
ইমান চুটি সুতা খিনি, অহ দীঘলকে ৰাখা আকৌ সেইখিনি কাটি দিয়া
অহ অহ বহুতখিনি মানে তেতিয়া হেৰি হয়। উম উম মানে কেতিয়াবা কৰি থাকিলে মানে কি হিচাপটো হৈ যায় যে ইমান খিনি ৰাখি থাকিলেও হ'ব আৰু
অঁ ন মই তেনেকৈ কৰি চাইছিলো কিন্তু গাঁঠি দিবলৈ মই নোৱাৰো ছুটি সূতায়
অঁ মই আকৌ এইটোতহে শিকিলো মই আকৌ এইটোত শিকিলো ন বেজিত শিকা নাই যে
মই প্ৰথমে এইটো কৰিলো যে মই এইটোহে পাৰো মানে বেজীিত সূতা সোমোৱাই লওঁ তেনেকে কৰি যা এটা এটাকে গাঁঠি দিবও তেতিয়া অসুবিধা নহয় পেল মানে বেছিকে কাটাও নাযায় পেলনিও নাযায়
উম সূতাও চাগে বেছি সেই নহয় ন মই আকৌ সূতাটোও কেতিয়াবা কাটি কাটি লওঁ জোখত তেতিয়া বহুত খিনি হেৰি হয় পেলনি যায়
সূতা খিনি কাটি কাটি ললে চান মিহলি হৈ নাযায়
অঁ
উম
কি কি ৰঙৰ দিছা
খান মিহলি হৈ নাযায় নে সূতাখিনি কাটি ললে
উ নাযায় ভাগ ভাগকে থৈ লওঁ
আহ এতিয়া এটা কালাৰে দিছোঁ চকলেট কালাৰ কম ৰঙৰ মানে কাপোৰযোৰ কম ৰংঙৰ লাইক কালাৰীং হেৰি যে মাখন ৰঙৰ
এতিয়া কমেই ভাল লাগে দে গৰমত
আহ
বেছি মানে ভাল নালাগে দে উজ্জ্বল পা
সেউজীয়া আৰু চকলেট কালাৰ ডিজাইন আছে যে চকলেট কালাৰ আছিলে সু টা হেৰাইগৈছে সেউজীয়া দিয়া হয় ভাল লাগিল হয় বেছি একো আনি নাথো থাকিলো
এই দহিটোৰ লগত তেতিয়া পলচটো মিলাই ললে বহুত ভালেই লাগে যদি ব্লাউজ টো চিলোৱাও নেযায়
ব্লাউজ নিচিলালে মই ভাল পাওঁ সেইটো ফুল আৰু দহিৰ লগত ল টো মিলাই ল'ব লাগে কাপ সৰুৰ লগত ক ব্লাউজটো মিলাই ল'লে একে ৰঙৰ হ'লে মই বেয়া পাওঁ
বেয়া অ অ মানে তেতিয়া ইমান অ দেখিবলে ভালহে নালাগে
ধৰি লওক একে সেউজীয়া কাপোৰ এযোৰ একে গোটেইজনী গছ গছহে লাগে সেউজীয়া
আহ তাৰ তেতিয়া ব্লাউজটো অলপ ফুলৰ যি যি ৰং আছে তেনেকে পিন্ধিলে উম আহ যিটো থাকে দহিটো লগত মিলাই
উম
অ এই কম দামীবোৰ ব্লাউজ চিলালে মানে দিগদাৰ হে
বেয়াহে হয় বেছি দি নাযায়ও আহাহি পাহিলে আৰু ব্লাউজৰ দামো ইমান
বাৰু দে